হেল্ল'
হেল্ল' হয়
আহ কত কি কৰি আছা তুমি ইয় সি মন
অ মই এনেই অকনমান পঢ়ি আছিলো
অ আচ্ছা বাকী ভাত চাত খালা নে খ নাই তুমি অ ভাত চাত খাইালে নে খোৱা নাই হেল্ল'
তোমাৰ মাত তোমাৰ মাততটো ভালকৈ অহা নাছিলে
এককেড বাবা এককেণ্ড হেল্ল' এতিয়া আহিছে বাকী বাচাত খালা নে খোৱা নাই তুমি
খাইছো খাইছো খাই অকনমান পঢ়ি আছিলো
আচ্ছা কি কোৱা ইমান ৰাতি নকি পৰিঢ়ি থাকা তুমি
অ মানে ৰাতি পঢ়িবলে বেছি ভাল লাগে মানে চব ঠাণ্ডা ঠাণ্ডা শান্ত হৈ যায় ন ত' শান্ত পৰিৱেশত পঢ়ি আৰু বেছি ভালকৈ মনত থাকে থাকে
অ ঠিকে কৈছা কথাটো তুমি ই মাত্ৰ যি গলা কিন্তু বাকী ইমান ৰাতি যে উঠি আছে মই এইটো চব আচৰিত হৈ গলো তোমাৰ কথাটো বুলি
মানে কেতিয়াবা কেতিয়াবা যেতিয়া দিনত বেছিকে টোপনি মৰা যায় তেতিয়া মানে ৰাতি ৰাতি থাকিব পাৰি আৰু উম সদায় নাথাকো ইমান ৰাতিলে। আৰু মানে যেতিয়া পঢ়িবলৈ অকনমান বেছিকৈ মন। - থাকে তেতিয়া ৰাতি পঢ়ি বেছি ভাল লাগে আৰু।
অ অ তোমাৰ কথাটো বুজি লওঁ বাৰু পছে। ঠিকে এনেই বেছি ৰাতি পঢ়িলে ভালো কিন্তু মই জানাম এইটো সময় যায় তুমি তুমি জানা নে নাজানা নাজানো মই এইটো সময়তো আমাৰ। - মই মানে সংগীত শিকিছিলো নহয় আগতে ত সংগীতৰ ভাষাতটো কোৱা যায় এইটো সময় মানে। - একদম চঞ্চল হয় মানে এইটো সময়ত মানে ইমান মানে পঢ়িলে মানে মনত নাথাকে মই যিমান জানো।
অ এনে সংগীত ময়ো শিকিছিলো।
অ এইটোৰ সময়ত মানে পুৰা গম্ভীৰ হৈ যায়, মানে চঞ্চল হৈ যায়।
আমাৰ কৈছিলে আৰু যে এইখিনি সময়ত। - যদি পাৰে তেতিয়াহ'লে কিছুমান ৰাগ থাকে। যিটো এইটো সময়ত ৰিয়জ কৰিলে সেইটো ৰাগটো মানে ভালকে মিলিয়ে আৰু সেই। - ত লগত কিছুমান ৰাগ। -
জানো যেনেকুৱা এইটো সময়ত মানে কেদাৰ ৰাগ। - ভৈৰৱী ইত্যাদি বহুতো ৰাগ আছে মালকু মালকু আছে। ত বিভিন্ন ধৰণৰ ৰা সময়ত গাব পাই বহুত ধুনীয়া হয় ঠিকে মান তুমি মানে সংগীত বিষয়ে জানা মানে বহুত।
বহুত নহয় মই। - মই মানে যেতিয়া আগতে আৰু। - সৰু থাকোঁতে যেতিয়া ৰিয়াজ। - কৰিবলৈ কৈছিলে তেতিয়া বহুত বেয়া পাইছিলো আৰু চ' যেতিয়া লিখা থাকে আৰু যে। - এইটো ব্ৰহ্ম মুহুৰ্তত গাব লাগে এইটো ৰাগ। - এইটো অ দিনৰ প্ৰথম প্ৰহৰত গাব লাগে দ্বিতীয় প্ৰহৰত গাব লাগে। ইমান মই আৰু ইমান মানি নাথাকো বা যি কয় মই মানে মানিবলৈ টান পাইছিলো। মানে বুজা নাছিলো কিয় কয় কাৰণতটো কি হয়। কোনটো ৰাগ কেতিয়া গাব সেইটোও এতিয়া মানিম নে! মই মানে যেতিয়া মন যায় তেতিয়া ৰেয়জ কৰো আৰু কিন্তু অ ডাঙৰ। - যেতিয়া মই অলপমান আৰু বেছি সংগীত চৰ্চা মানে মই পঢ়িলো যেতিয়া মই বুজিলো তেতিয়া। - গম পালো যে অ ৰাগবোৰৰ সকলো ৰাগৰে সকলো সৰৰে নিজৰ নিজৰ। - সময় থাকে এটা নিজস্ব যদি ৰাগ। - ইমন আছে সেইটো যদি আমি ব্ৰহ্ম মুহুৰ্তত গাব দিছে আৰু আমি যদি বেলেগ এটা। - মুহুৰ্তত গাও তেতিয়াাহ'লে সেই ৰাগটো শুনিবলৈ সিমান শুৱলা নালাগিব পাৰে। বা ৰাগটোৰ যিটো মানে মা ধৰ্য সেইটো এইটো আমি নাপাব পাৰোঁ। সংগীতৰ সেইকাৰণে মানে তেনেকে। - পিছত মই বুজিছিলো আৰু কথাটো বহুত যেতিয়া বুজিব লাগিল তেতিয়া নুবুজিলো আচলতে।
অহ তুমি ঠিকেই কলা বৰ্তমান। - এনেকুৱা বহুতো ৰাস আছে যেনেকুৱা মানে নিজৰ সেইটো প্ৰহৰতে গাব লাগে সেইটো প্ৰহৰত যিটো। - সময় আছে ৰাগৰ মানে প্ৰকৃতি হিচাপে সেই প্ৰকৃতিত গালেহে মানে গা মানে ৰাসটোৰ আচল ৰূপটো উ ফুটি উঠে। - তেতিয়াহে ৰাসটো গানে ভাল লাগে আৰু এইটো ৰাসটো গাই মানে। - আমি নিজেও তেতিয়া ভাল পাম সেই ৰাসটো গাই যদি আমি নি-নিজেও জানা আজিকালি। এনেকে আগতে সৰু থাকোতে আমি কিছুমান ৰাগ মানে যেতিয়া তেতিয়া গাই দিছিলো তেতিয়া আমি। - ইমান ভাল হোৱা নাছিল কিন্তু আজিকালি লাহে লাহে আমি যেতিয়া আম ইমান জানা হয় গলো। - লাহে লাহে আমি সংগীতত অলপ। - সংগীতৰ বিষয়ে আৰু আমি গভীৰ চৰ্চা কৰিলো তেতিয়া আমি গম পালো এনেকুৱা প্ৰহৰ প্ৰথম প্ৰহৰ। - যি প্ৰহৰত গাব লাগে গান আছে যি সময়ত গাব লাগে সেইটো সময়ত যে আমি গানতটো গাওঁ তেতিয়া আমাৰ। - নিজৰ আমাৰ কণ্ঠটোও ভাল হৈ যাব আৰু আমাৰ ৰাগ ত নিজে নিজে আমাৰ ভাল হৈ যা গোৱা সেইটো মানে মই ঠিকেই কলাত
আহ
বাকী আৰু তুমি সংগীত লৰ আৰু কি কি মোৰ মোৰ প্ৰিয়তটো বৰ্তমান বৰষুণৰ ৰাগ যে আছে যে শু দিলে যে গাই সেইটো ৰাগটো মই বহুত ভাল পাওঁ কাফ কাফি কাফি ৰাস মেঘ মহলাটোত আমি নোৱাৰোৱ অ ম মেঘমহলা আৰ তুমি মেঘমলাৰ কথা কৈছা গম পাইছো নাই সেইটো আমাৰ খানে আমাৰ মানুহৰ কাৰণে অসম্ভৱ ৰাস হয়
তোমাৰ মাততটো ভালকে অহা নাই
এতিয়া আহিছে
অ আহিছে আহিছে
মানে বৰষুণৰ কাৰণে হৈ আছে চাগে মানে বহুত জোৰকে আমাৰ ইয়াতে বৰষুণ দি আছে ন ত সেইটো কাৰণে বাকী তুমি কোনটো ৰাগ গাই ভাল পোৱা
মই মালকোচ বাগেশী আৰু আছে আগৰ যিবোৰ একদম আহ সৰু থাকোতে যিবোৰ শিকিছিলো ৰাগ সেইবোৰো কিছুমান আছে ইমন
অ ইমন শৈৰৱ বিয়
আহ বিশচাৰদ ভূপালী ভূপালীটো প্ৰথম ৰাগ মোৰ মনত আছে প্ৰথম ৰাগ যিটো শিকিছিলো সংগীত চৰ্চাত সেইটো ভূপালী ৰাগ আছিলে এনেকে মানে মোৰ প্ৰতি তটো আগৰ প্ৰতিয়ে প্ৰতিটো এটা এটা ৰাগ এটা এটা স্বৰ্গম গীত প্ৰতিটোতে বহুতে বেছি মানে কষ্ট সোমাই আছে বহুত চৰ্চা কৰাৰ পিছত থে ৰাগটো বহুত ভালকৈ গাব পৰা যায় অ এনেকুৱা নহয় যে এইটো ৰাগ কোনোবা এটা বেছি কোনোবা এটা ভাল কম বেয়া পাওঁ সেনেকুৱা নহয় কিন্তু কিছুমান ৰাগ থাকে যিটো মনতটো এক্দম চুই নিয়ে মানে যে এইটো ৰাগ গাই মই ইমানেই বেছি ভাল পাওঁ মই সেইটো ৰাগেই গাম মানে হাৰমনিয়াম ওলোৱাৰ প্ৰথম ৰাগ সেইটোৱে গামে সেনেকে ক'ব গ'লে সেইটো বাগেশ্বী
অ